হেল্ল'।
হেল্ল', কি কৰিছা?
অ, এতিয়া বৰ্তমান এনেই আছোঁ।
অ, বাকী ভাল ন?
বাকী ভাল ন? ভালে আছো। আপোনাৰ?
অঁ, ভালে আছোঁ বাৰু মইও। কিবা কাম
বৰ্তমান কি কৰি আছে? নাই এতিয়া এনেই অলপ ৰেষ্ট লৈ লৈছোঁ। হয় নেকি?
অ অ এই মই পথাৰতে আছোঁ। পথাৰত আজি ৰোৱা পানী এইটো কি বোকা দিছিলোঁ মানে পথাৰত।
অ ৰুবৰ কাৰণে পানী মাৰিছা, বৰষুণ দিয়া নাই নেকি?
বৰষুণ দিয়া নাই, ৰাতিপুৱা সময়ত দিয়া নিচিনা হৈছিলে তাৰ পিছত পানী দিয়া নাই এই কি বৰষুণ দিয়া নাই কাৰণে মটৰ পিটিং কৰি পেলাই ৱাটাৰ পাম্প তাৰ পিছত পানী মাৰি আছোঁ। পানী মাৰি প্ৰায় এক বিঘ মান মাৰিলো বাৰু।
হয়
এক বিঘা মাৰি পেলাই
একবিঘাত কিমান কিমান ঘন্টা মাৰিব লাগি
এই বেছি নহয় এক এক বিঘাত কিমাননো, এঘণ্টামান লাগে আৰু। মানে অলপ অলপ মাৰিব লাগে যে আৰু বালি মাটি এঘন্টা নহয় সেয়া আৰু ৰখি ৰখি ৰখি পেলাই ৰখি ৰখি হয় যে, এডৰা এডৰাকে দিয়া হয় মানে।
কি মটৰত মানে তেল-চেল ভৰাব লাগে নেকি?
এই তেল ভৰাব লাগে তেল ইমান নাযায় বাৰু ৱাটাৰ পাম্প বোৰ কম তেল খায়। মাইলেজ দিয়ে বাৰু মানে তিনি লিটাৰ ভৰালে মানে টেংকী ফুল হয়। যদি আঠটামান বজাৰ পৰা মাৰিলে মানে গোটেই তিনিটা-চাৰিটামানলৈকে মাৰি থাকিব পাৰি। চলে বহুতখিনি চলে।
উম দুবিঘামান চলি যায় মানে।
উম দুবিঘামান চলাব পাৰি বাৰু, এই মাটি যদি ভাল হয় মানে অলপ দ মাটি সমান যদি হয়। তেতিয়া পাৰি তিনি বিঘালৈকে পাৰি। কিন্তু আমাৰ মাটিবোৰ ইমান মানে ভাল নহয়, সমান নহয় যে।
অ ওখ মাট বিলাক বছি নোৱাৰি
জেগা, কিছুমান চাপৰ, কিছুমান ওখ, তেনেকুৱাঁ। এই ওখচাপৰ হ'লে পানী মাৰিবলৈ বেয়া সমান হ'ব লাগে আৰু এই আলি দিব লাগে সৰু সৰু আলি, সৰু আলি দিলে ভাল হয় আৰু।
আচ্ছা মাটিডোখৰ ওখনে চাপৰ?
এনে চাপৰে নদী কিনাৰ, আমাৰ নদী এখন আছে মানে এই ধুনীয়াঁ এখন নদী সৰু। তাৰ কষতে আছে।
অ অ।
কিন্তু পানীটো আকৌ নাহে আকৌ গৰাটোৰ পৰা উঠি অহা নাই। সেইটো কাৰনে।
কম হৈ আছে নদীত।
অ কম হৈ আছে বহুত। সেই পাহাৰত বৰষুণ দিব লাগিব। পাহাৰত যদি বৰষুণ দিয়ে নহয় তেতিয়া বৰাবৰ আহি যায় পানী।
অ
সি তেনেকুৱা হৈছে।
বৰ্তমান আপুনি পথাৰতে আছে মানে।
পথাৰতে হয়।
উ, উ, কি ধান এতিয়া?
এই এতিয়া আমাৰ আৰু ৰঞ্জিত। এনেকে আৰু কিছুমান এই জাতি ধান আছে, মাগুৰী কিবা কিবি আছে আৰু, তোমালোকৰ পিনে ৰোৱে নে নুৰুয়ে?
আমাৰ কৰিছে বাৰু ঘৰত, বৰ্তমান মই পিছে ঘৰত নাই অলপ ঘৰ পৰা অলপমান দূৰত থাকোঁ। অ', পথাৰত যোৱা নাই বাৰু ধান দুবিঘামান ৰুৱা হ'ল।
তাতে মানে ধান-চান অলপ কৰি দিছোঁ। খেতিটো অলপ কৰি দিওঁ ভাল হয়, খেতি-বাতি কৰিব লাগে হয় নাই?
দুবিঘা মান ৰোৱা হ'ল। পিছে কি ধান ৰুইছে ধানৰ নামটো সোধা নাই আৰু।
অ', অ', মই আগতে কিবা বৰো ধান ৰুইছিলোঁ।
অ'।
কিন্তু এক বিঘাতে বৰু ধান ৰুই পেলাই কিমান পাইছিলো দেই মই পঞ্চাশ বস্তা লৈকে পাইছোঁ আমাৰ, ইমানেই ভাল হৈছিল মানে। এই নৱেম্বৰৰ নৱেম্বৰ, ডিচেম্বৰত কঠীয়া পাৰিব লাগে।
উম।
পেলাই এ জানুৱাৰীৰ পৰা আৰম্ভ হয় আৰু, জানুৱাৰী ফেব্ৰুৱাৰীলৈকে ৰুই ৰুই দিলে তুৰ মাৰ্চ, মাৰ্চৰ লাষ্টৰ পিনে কাটিব
কি কি
তাৰ পিছত লাষ্টত আৰু।
কি ধান বুলি কোৱা হ'য়, বৰোধান' অ', অ', সেই সময়ত হয় নেকি সেইখিনি।
অ', তেতিয় মাঘ ফগুনত ৰুৱা হয়। ধুনীয়া হয় বহুত ধুনীয়াঁ, যদি সমান মাটি হয়, নহয় এ বহুত বাত প্ৰডাকশ্যন কিন্তু বহুত দিয়ে। এইবোৰ ৰুব লাগে, এই ঘৰৰ ওচৰত ৰুলে ভাল হয়, আৰু তেতিয়া নহ'লে মানে কি হয়, এই কিবা চৰাই এবিধ আহে, সৰু সৰু চৰাই ঠিক চে খায়। যদি নাৰাখে নহয়, গোটেই সোপা খাই পেলাব। ইমানে স্পিডলি খায়।
অ', অ', অ', ধানৰ সেই বাখলি বিলাক গুচাই গুচাই খাই দিয়ে ন' তাৰ হেৰি পকুতে খাই নে, নে এনে আটামৰিয়া হওতেও খুৱা এবিধ আছে নহয় চৰাই? অ', অ'।
দেখিছো মই চৰাইবিধ বাৰু।
অ', এই চৰাই ঠিকছে খাই নহয় ওচৰে পাঁজৰে বৰ হৈ ধান চান নৰুৱেতো। এইটো কাৰণে।
অ'।
খুব খায় মানে। তাৰপিছত এতিয়া
এতিয়া
কৰে নে বে নে বেলেগ ৰবি হৈ যাওক কিবা এ তেনেকুৱা ধৰণৰ কৰে কিবা?
কি কৈছে? অ', কি কৈছে, অ' অ' কৰে বাৰু, অ'।
প্ৰিয়
কৰে পাচলি, অ', এতিয়া বাৰিষাৰ দিনত এতিয়া হোৱা নাই আৰু। দুই-তিনিমাহ পিছত কৰিব। যোৱা বছৰো কৰিছিল তিল, দুইবি-দুপোৰা মান কৰিছিল।
তিল ভাল হয় বহুত ন, আৰু তিলটোক কৰিবলৈ বহুত ইমান কষ্ট নহয়, হয় নহয়?
কষ্ট নহয় মানে কাটি থৈ পেলাই মানে বৰষুণ দিলে কষ্ট হয় আৰু সেই সময়ত টো বৰষুণ ইমান নাহে, হ'লেও মানে বস্তুবিলাকৰ বেছি প্ৰয়োজন হয়।
কিব নালাগে অ'
ৰ'দত মানে শুক-শুকুৱাই থাকিব লাগে আৰু।
অ' অ'।
তাত কৰে নেকি, আপোনালোকৰ তাত?
আমাৰ ইয়াত কৰে, আমাৰ ইয়াতো বৰাবৰ। সৰিয়হ কৰে, তাৰপিছত আৰু এইটো মাটিমাহ, তিল আলু, কবি, এইবিলাক কৰাই কৰে আৰু।
কৰে আৰু
আমাৰ ইমান মানুহ নাই যে।
কৰা যায় মানে, উম উম, নদীৰ ওচৰতেতো, অ' তেত এতিয়া আলু-আলু ভাল হ'ব চাগে তাত, প্ৰায় আলু ৰচুন, নহৰু গছ ন, উম উম।
অ' এইবাৰ আকৌ চাইছোঁ মানে এই মাটিডৰাকে চাই আছোঁ, এক বিঘা বেছি হ'ব দুই বিঘা মান আছে। মানে হাল বাই থৈছ ছোঁতো, ধুনীয়া মানে সমান হৈ আছে, বালিচহীয়া মাটি মানে। তাকে ভাবিছোঁ, আলু ৰুই দিওঁ নে, কি বুলি ভাবিছোঁ, আলু ৰুলে আকৌ ইয়াত কি হয় বয় জেওৰা মাৰিব লাগিব ঠিকছে।
অ', আমাৰ তাত
ভালকৈ ঘূৰাই পেলাই অ', জেওৰা মাৰি পেলাই ইয়াত বাৰী কৰিলেও বহুতখিনি হ'ব বাৰু। এইটোৱে কৰি-কৰোঁ নেকি বুলি ভাবিছোঁ, নহয় এইবাৰ ৰুব হ'লে যদি নোৱাৰোঁ
এ হেৰিটো ৰুই খাইছে নাই, কিবা জলন্ধৰ-জলন্ধৰ আলু?
জনধৰ
জলন্ধৰ আলু বুলি এবিধ আছে নহয়, জা-জা-ডাঙৰ প্ৰজাতি।
অ', এইটো ৰোৱা নাই দেই, কেনেকৈ ৰোৱে জানো, তোমালোকৰ পিনে ৰোৱে নেকি?
সেয়া এনেকে, তেনেকুৱা তুমি অ'-আপুনি এতিয়া কৈছা নহয় এনেকুৱা মাটিত বহুত ভাল হয়
অ' বালিচহীয়া মাটিত ন?
অ'।
অ', জলন্ধৰ, এইটো খে-এইটো ক'ৰ পৰা পাই জানো।
বজাৰৰ পৰাই পোৱা যায়, অ', বজাৰৰ পৰা-বজাৰতে উপলব্ধ থাকে, এনেই অ' নামটো ক'লে দি দিব আৰু কঠীয়াটো।
অ' অ'।
মানে এনেই এটাকে ৰুব নালাগে, সেইটো মানে কাট দিব লাগে, একডোখৰ একডোখৰ কে মানে ছটা-ছটাকে, দুডখৰ মান ডাঙৰ হ'লে চাৰিফাল কৰিলেও হৈ যায় আৰু মই দেখিছোঁ ঘৰত মানে মই নিজে অ' কাটি পেলাই ৰোৱা হয় মানে এইটো অ দুপাৰ তিনিবাৰ ৰুৱে ভাল হয় আমাৰ মানে ঘৰত ৰুই থাকিটো অ ডাঙৰ হয় বালিচহীয়া হব নেকি? বালিচহীয়া নহ'লেও হৈ যায় বাৰু। উম উম কিন্তু তাত বেছি ভালেই হ'ব চাগে উ উম
অ' অ' কৰি চাব লাগিব যেন পাইছো এইবাৰ মানে মই এই খেতি বাতি কৰিব মন যায় মানে মোৰ ফাৰ্মিঙত ফাৰ্মিং চাৰ্মিং কৰি বহুত ভাল পাওঁ মানে।
অ এইবিলাক কৰিব কাৰণে আজিকালি অ বস্তুবোৰো লাগে নহয় লাগে আজিকালি বহুত মানে টেক্টৰ সৰু টেক্টৰ এটা লাগে উম হয় হয়।
এ লগতে ৱাটাৰ পাম্প লাগে। গাড়ী এখন লাগে লগতে মানুহ লাগে।
মানুহ মানুহটো আৰু প্ৰয়োজনীয় আছে চব কাম কৰিব নোৱাৰে নহয় অকলে।
মেন ৱৰ্কটো লাগিবই তাৰপিছত বাক কি তুমি তাত কেইদিনমান থাকিবা নেকি।
অঁ দুদিনমান থাকিম আৰু
হে
দুদিনমান কাম আছে অ পাৰ্চনেল কাম আছে কৰি মেলি গুচি যাম আৰু দুদিনমান। দুদিনমান থাকি লওঁ তাৰপিছত যাম।
তাকে।
এনে বন্ধ কিমান দিন দিছে ন স্কু
আমাৰ বন্ধটো এমাহ হ'বগে এক তাৰিখৰ পৰা খুলিবগে আৰু। তাৰপিছত ডিউটি আছে বোলে বেলেগ ডিউটি আমাৰ মোক দিয়া নাই বাৰু। কি হয় এতিয়া দিলে ভাল আছিল বাৰু। এচাইন কৰিব লাগিব যেন পাইছো এই কিবা চেঞ্চাছৰ ডিউটি।
উম উম
ইয়া তাত পঠিয়াব বোলে পঠিয়ালে ভালে বাৰু পঠিয়ালে ভাল
এতিয়া কি চেঞ্চাছ চলিব নো অ আপোনালোকৰ?
এতিয়া দুহেজাৰ এঘাৰ চনৰ পৰা এতিয়া কৰাই নাইচোন চেঞ্চাছ।
অ অ
লোকপিয়ল
উম উম
এতিয়া লোক পিয়লটোতো কৰাই নাইচোন জনা এঘাৰ চনতে আছিলে তাৰপিছত কৰোণা আহি গ'ল কিবা কিবি তেনেকে লাগি পেলাই দেৰি হৈ গ'লতো টো বস্তুটো। সেইটো কাৰণে ছাব্বিশে পাই গ'ল এতিয়া।
অ তো বহুত বছৰে হ'ল। পাৰ হ'লগে আৰু কেনেকে যে সময় পাৰ হয় একো ধৰিব নোৱাৰোঁ। উম
এ আজিকালি তেনেকুৱাই, পাঁচ বছৰ কেনেকে গা যায় একো পাত্তাই নাই মানে, একোৱে কব ক'বা সঁচাকৈ চাওকচোন মই
অ মইযে একো গমেই নাপালোঁ অ।
সেইটো কাৰণে মানে এইবো কৰিব লাগে দেই, সময়ত মানে কি হয়
দিনে আছিলে এতিয়া দেখোন সঁচাকে এতিয়া কিমান হল আৰু। হয় নেকি, অ মেট্ৰিক ৰিজাল্ট দিছিলে। মই তেৰ চনত।
তেৰ দুবছৰৰ পিছত।
উম।
উম উম মামী তেনেহ'লে এঘাৰ চনত দি
তেৰ চনতে আমি পাছ কৰি এঘাৰ চনত দি মেলি এঘাৰ চনতে কলেজত এডমিশন লৈছা?
নহয় নহয় ষোল্ল চনত কিবা কৰিলো আৰু। গ্ৰেজুৱেশ্যন কৰিলগে।
অ তেৰ চনততো তেৰ চনত আমি ফাৰ্ষ্ট ইয়াৰ। অ ফাৰ্ষ্ট ইয়েৰ এতিয়া আমি ফাৰ্ষ্ট ইয়েৰ। আপোনালোক দু দুবছৰ ডাঙৰে হ'ব আৰু অঁ।
অ। এই তেনেকুৱাকে দিনবোৰ কেনেকে যায় পাতাই নাই।
অ হ।
এইটো কাৰণে চেভিং কৰিব লাগে দেই, ছেভিং সঞ্চয়টো কৰিব লাগে সঞ্চয় কৰিলে কি হয় তোমাৰ কেতিয়া পাঁচ বছৰ, দহ বছৰ গুচি যাব পাত্তাই নাথাকে মানে। কিন্তু এই দহ বছৰত আকৌ এই চেভিং কৰাই কি হবগে তোমাক বহুত মানে জীৱনটো মানে ভাল কৰাগে।
উম উম হয় দেই, এই কথাষাৰে আপোনাক মই জনাম বুলিয়ে ভাবিছিলোঁ কৰি ল'বা।
তুমিও তেনেকুৱা মানুহক আমাৰ জীৱনটো মানে কি বহুত কিনিটাই, মানে দহ বছৰ কেতিয়া গুচি যায় পাতা নাই আকৌ দহ বছৰ পিছত ভাবিবগে দেই। অ তেতিয়াই মই কৰা হলে।
উম।
মানে তেনেকুৱা।
উম সৌ সেইদিনা আপুনিও কৈছা তো কিম কেতিয়া সাত বছৰ আহিলে সাত বছৰ দে আহিবই এতিয়া তেতিয়া সেই দিনত কৰা হ'লে এতিয়াটো সাত সাত বছৰ হ'লে মেচুৰিটিটো আপুনি পালেগে হেঁতেন আৰু অ।
আৰু দুবছৰ প্ৰিমিয়াম দি পেলাই, মানে